শুনিছা?
পৈছোঁ, তোমাৰ খবৰ ভালেই?
অ', ভাল তোমাৰ?
মোৰো ভালেই দিয়া।
অ', কি কৰিছা পিছে? এই নাই এনেই বাহিৰত গৈ বৰষুণ চাই আছিলোঁ।
বৰষুণটো দিয়া অলপ টাইম হ'ল বাৰু।
অঁ তাকে।
আৰু আৰু অলপ টাইম থাকিব চাগে।
অ', থাকিব চাগে বৰষুণ টো ভালো লাগে এনেকে বৰষুণ দি থাকিলে বাৰু, বতৰটো ঠাণ্ডা হৈ থাকে।
উম, বতৰটো অলপ ঠাণ্ডা হৈ আছে।
তাকে। বাকী, ঠিকে চলি আছে ন' চব?
কি কৈছা?
বাকী ঠিকে চলি আছে ন' চব? অ অ'। অঁ, হয় বাৰু কলেজত কলেজীয়া জীৱন সেইটো মানে বেলেগে আছিলোঁ বাৰু।
কলেজৰ জীৱনটো ব্যস্ত জীৱন।
উম উম, হয় বাৰু।
ভালকে চলি ফুৰি থাকে খালী সেইটো টাইমত অলপ প্ৰব্লেম পাইছিলোঁ, ক্লাছ বোৰ কৰি থাকিব লাগে যে।
অহ', অহ' হয়, বাৰু। ক্লাছটো কৰিবই লাগিব কলেজত গ'লে। নকৰাকেটো থাকিব নোৱাৰি, এটেণ্ডেঞ্চ লাগে ন' ছেভেণ্টি ফাইভ পাৰ্চেণ্ট।
নহ'লে দিগদাৰ হৈ যায়, ডি চি লগাই দিলে তোমাৰ একজাম দিব নিদিয়ে না।
অহ, সেইটোৱেটো। আমিতো বহুতবাৰ সেনেকে মানে বহুতবাৰ বাচি গৈছোঁ আৰু আমি কিবাকে।
কেনেকৈ বাছিলা।
আমি মানে অহ, মানে কি কয়। অহ, ছাৰ বাইদেউহঁতৰ লগত মানে ভাল আছিলোঁ, সেনেকে আৰু বহুতবাৰ বাচি গৈছোঁ আৰু।
এটা বস্তু ভালো কৰিছে চেৱেণ্টি ফাইভ পাৰ্চেণ্ট তোমাৰ ক্লাছটো এটেণ্ড কৰাটোতো ভাল। ভাল কৰিছে বাৰু এইটো।
উম', উম', উম' হয় বাৰু।
নহ'লে বহুত মানুহে নপঢ়িলে হয়, বহুত ল'ৰা-ছোৱালীয়ে নপঢ়িলেই হয়।
উম', উম' সেইটোৱেটো। আমিয়ে নকৰিলোঁ হয় ন' যদি সেনেকুৱা নকৰে। কিবা এটা হেৰিৰ কাৰণে কিবা এটা বিকল্পটো উলিয়াব ই লাগিব, তহ সেই চৰকাৰে মানে এইটো বিকল্প লৈছে আৰু যে পয়সত্তৰ শতাংশ লাগিব বুলি।
আমাৰ কলেজৰ তোমাৰ ফাৰ্ষ্ট ক্লাছ আৰম্ভ হৈছিল আঠটা পোন্ধৰ অহ, ৰাতিপুৱাই। ইমান-ইমান মানে ৰাতিপুৱাই আৰম্ভ হয়।
অহ।
সেইটো টাইমত অলপ প্ৰথম ক্লাছ, প্ৰথম ক্লাছটো কৰোঁতে অলপ দিগদাৰ হয় কিন্তু উপায় নাই আৰু ডিগ্ৰীৰ মেজৰ ক্লাছ হয় কৰিবই লাগিব।
অহ, সেইটো হয় বাৰু।
আৰু মেজৰ ক্লাছটো সদায় একেবাৰে ফাৰ্ষ্টতে দিয়ে।
উম', উম', উম'। আৰু আজিকালিতো মেজৰ ক্লাছটো চাৰিটা পাঁচটাকে থাকে। তহ গোটেইকেইটাতো কৰিবই লাগিব। গোটেইকেইটাৰে আমাৰ এটটেণ্ডেন্স লয়, তহ সেইটো কাৰণে গোটেই কেইটা কৰিবই লাগে।
অহ, কৰিবই লাগিব। মাজে-মাজে অফ থাকে, অফ থাকিলে লাইব্ৰেৰীত গৈ ভাল লাগে বাৰু।
উম', উম'। হয় বাৰু লাইব্ৰেৰীত এ চিৰ তলত বহি এনেই ইমান গৰমত থকাতকে। এ চিৰ তলত পঢ়ি থকাই ভাল, কিবা এখন কিতাপ মেলি লৈ মেলি।
আজিকালি লাইবেৰীত কম্পিউটাৰ দিছে ন' ভাল লাগে আৰু কিবা বস্তু এটা বিচাৰলে লগে-লগে পোৱা যায় আৰু।
উম, হয় বাৰু।
আৰু কলেজৰ দিনতো লগৰ বন্ধু-বান্ধৱীবোৰৰ লগত বহি চাহ পানী খাই পৰঠা খায়, আড্ডা দি, কিবা এটা ভাল লাগি থাকে, এই বস্তুটো বেছিকৈ মনত পৰি থাকে।
আৰু কে কেণ্টিনত কেণ্টিনত বহি লগৰখিনিৰ লগত খোৱাৰ আমেজটোৱেই সুকীয়া বাৰু।
সেইটোয়ে হয় আৰু কিছুমান কিছুমান ছাৰে ক্লাছ কৰিও ভাল লাগে ন'। এনেকুৱা লাগে যেন তেখেতৰ ক্লাছটো পঢ়িয়ে থাকো পঢ়িয়ে থাকো। কিছুমানে কওঁ বোলে কেতিয় শেষ হ'ব এডমিনষ্ট্ৰেশ্যন কৰিব লাগে।
উম, হয় বাৰু।
সেইটো এটা জীৱন ভাল জীৱন।
অহ, এতিয়া মানে বুজালেও কি হয় মানে ল'ৰা-ছোৱালীখিনিয়ে গুৰুত্ব নিদিয়ে ন' ইমান, মানে এনেকুৱা এনেকুৱাই লাগে, এতিয়াও লাগে যে ক্লাছটো কেতিয়াই শেষ হ'ব কেতিয়াই শেষ হ'ব সেনেকুৱাই। তাকেই থকা যায় আমাৰ এতিয়াও সেনেকুৱা হয়েই ক'ব গ'লে, পঢ়াটো কাৰো মন নবহেই বাৰু। কলেজত গ'লে এনেই আৰু কিবা-কিবা লগৰখিনিৰ লগত আড্ডা মৰাৰ হেৰিতে যোৱা যায়। আজি লগৰ খিনিক লগ পাই, কি কথা পাতিম কি কৰিম মানে সেইবোৰেই আৰু।
অ', আৰু কাৰোবাৰ যদি কিবা কিবা নোট এটা লিখিব দিছে, তেতিয়াাহ'লে কোনোবাই লিখিলে তাৰটো চাই চাই আৰু পৰা যায়। প্ৰেমতি ব লছে তমনো ত চাইজাইজ একগ্জিটিছ লিখি দিি আকৌ সেইটো কেনচেল কৰি দিয়ে, অলপ চাই আইডিয়া লৈ নিজৰ মতে বনাব লাগে আৰু।
অ', সেইটোৱে নিজৰ আইডিয়া মতে বনালে ভাল আৰু ক'ব গ'লে। সেনেকে মানে নম্বৰটোও বেছিকৈ পোৱা যায় নিজে যদি
অ', ন'হলে যিটো চলে নম্বৰটো যাৰটো চাইছে ইও নাপাব যোনে চাই লিখিছে সিও নাপাব।
অঁ, সেইটোৱে নিজে বুজি লিখাটোহে বেছি ভাল আৰু, বেলেগৰ পৰা চাই চাই লিখাতকৈ। এবাৰ হেৰি কৰাতকে।
বস্তুটো হয় বৰু।
উম উম, আজিকালিটো বেছিভাগ মানে সেইয়া কি কয়, চেট জি পিটিৰ পৰাই মানে ল'ৰা ছোৱালীখিনি পৰীক্ষাৰ আগতে পঢ়ি যায়, তাৰপাছত তাৰ পৰাই লিখি সেয়াই আৰু। মানে বেছি গুৰুত্ব নিদিয়ে নহয ক্লাছত, সেইটো কাৰণে আৰু এইবোৰ হয়। এইবোৰ কৰে সিহঁতে।
মমাৰ প্ৰেটিক্ প্ৰেটিকেল চব্জে্ট আছেনে তোমাৰ
নাই নাই।
প্ৰেক্টিকেলতটো বহুত কিবা কিবি, আমাৰ কেমিষ্ট্ৰি প্ৰেক্টিকেলত তোমাৰ বহুত কিবা কিবি কৰি থাকিব লাগে আৰু।
উম উম উম, আহ।
বহুতে থিয় হৈ থাকিব লাগে, প্ৰব্লেম এটাই। প্যেকটিকেল ক্লছত তোমাৰ বহি থাকিব লাগে না, বহি তুলবোৰ থাকে তুলবোৰত বহি কৰিব পৰা নাযায়।
উম।
এইটো ভালো লাগে।
অ', এতিয়া সেই কষ্টবোৰ মনত পৰিলে ভালো লাগে পিছে। নে তেতিয়া সময়ত তেনেকৈ কৰিছিলোঁ বুলি।
এতিয়া মনত পৰিলে ভাল লাগি যে, তেতিয়া আৰু ভালকে কৰিব লাগিছিল আৰু ভালকৈ শিকিব লাগিছিলে। কালি কৰিব লাগে বুলি কৰিছিলোঁ।
অ অ', সেইটোৱে। সময়মতে মানে কামবোৰ ভালদৰে কৰিব লাগে আৰু, পিছত যাতে এনেকে হেৰি কৰিব নালাগে আৰু কৰিব লাগিছিল বুলি।
মোৰ কলেজৰ এটা বস্তু ভাল লাগি থাকে, ছেমিনাৰত যে খানাবোৰ খুৱাই থাকে।
হম হুম হুম।
চেমিনাৰক অলপ সময় দিলা, তাৰপিছত ধুনীয়াকে আৰু
অঁ', হয় বাৰু।
হয়।
আমিটো এনেকৈ চেমিনাৰবোৰ তেতিয়া কৰিছিলোঁ তেতিয়া তোমাৰ মোৰ বহুত অশান্তি পাইছিলোঁ আমাৰ নাজানো মই এনেকৈ এটা জেগাতে বহি থাকিবৰ কাৰণে বহুত অশান্তি পাওঁ মানে।
কিন্তু অ', ভাল পাইছোঁ।
অঁ।
কিন্তু চিডাৰৰ কদায় ন লাক্তৰ পনে বেছি একেবাৰে ফাদু কা
হুম হুম।
বহিলে বহুত দীঘলীয়া হৈ যায় ন।
উম উম উম হয় বাৰু।
মই সেনেকে চেমিনাৰবোৰ উম।
কলেজ উদপুৰত যে ন আজিকালি
উম উম।
তোমাৰ ৰাস্তাত ওলাই যে সব আৰু গোটেই ডিপাৰটমেণ্ট যায়।
অ অ অ হয় বাৰু।
তোমালোকে কৰিছা নে নাই?
কৰিছোঁ কৰিছোঁ আৰু সাংস্কৃতিক সন্ধিয়া দিনাখনতো ভালেই লাগিব আৰু। নাচ গানবোৰ চাই মেলি গা ভাল লাগে। সেইদিনাখনটো আৰু ভাল লাগে আৰু ষ্টেজৰ তলতো সবেই নাচে। একেলগে।
তুমি বিহু ডান্স, বিহু ডান্স কৰিছা নে নাই?
অ কৰিছো কৰিছো।
উম উম ভাল লাগে ভাল লাগে।
নতুন পুৰণি আদৰণি জনাই নতুন
অ সেইটোৱে সেইটোৱে। আৰু চবতকৈ বেছি, চবতকৈ বেছি মঞ্চৰ তলৰ যেনেকে যোনকেইটা নাচি থাকে, সেই-সেইকেইটাৰ কাৰণে বেছি ভাল আৰু। এনেকুৱা সাংস্কৃতিক অনুষ্ঠানত আৰু।
জীৱনত দেখাৰ লগে লগে যে দৌৰি পলাব লাগিছে
হুম হুম হুম।
আৰু আমাৰ টাইমত টো তোমাৰ মোবাইল ইউজ কৰিব দিয়া নাছিলে ন কলেজ কেম্পলত মোবাইল ইউজ কৰিব নিদিয়া তোমাক।
অ অ অ।
কোনোবাই যদি মোবাইল ইউচ কৰিছে ফাইভ হাড্ৰেদ তাৰ জৰিমনা দিব লাগিব। আৰু মোবাইলটো লৈ যাই তাৰপিছত তোমাৰ গা-গাৰ্ডজেন গৈ মোবাইল টো আনিব লাগিব। প্ৰিঞ্চিপালৰ, প্ৰিঞ্চিপাল ছাৰৰ ৰুমৰ পৰা অফিচৰ পৰা গ
আচ্চা।
বহুত দিগদাৰ।
উম উম উম।
সেইকাৰণে বহুতে যদিও মোবাইলটো লৈ আহে একেবাৰে মোবাইলটো চাইলেণ্ট কৰি একেবাৰে বেগত ৰাখি থৈ দিয়ে, হাতত লৈ ঘূৰি নুফুৰে। আজিকালি অলপ আজিকালি অলপ পৰিৱৰ্তন আহিছে। আজিকালি ৰিল বনাই বাৰু। আৰু এইটো দিবও লাগিব টাইমৰ লগত অলপ
উম উম উম আজিকালি মোবাইল লৈ ঘূৰি থাকে। কলেজৰ ওচৰতে, প্ৰিন্সিপালৰ ওচৰৰেৰে মোবাইল ললৈ ঘূৰি গুচি যায় ল'ৰা ছোৱালীখিনি একো নকয়।
সেইটো বস্তু হয়।
উ সেইটোৱে। আমাৰ অ আমাৰ প্ৰধান শিক্ষকে খালী কয় যে, উম উম। হয় বাৰু সেইটোৱেই আৰু। এইবোৰ দিন গুচি গ'লে আৰু দুনাইটো নাপাও ন বিচাৰি আমি। সেইটোৱে যিকেইটা দিন পঢ়িছো মানে সেইকেইটা দিনতে ভালদৰে লগ বন্ধুখিনিৰ লগত ভালদৰে আমি হেৰি কৰিব লাগে আৰু সময় কটাব লাগে আৰু সেইটোৱে কম আৰু।
এইটো ঠিকেই কৈছা
উম উম তাকে।
মানুহৰ জীৱনত আৰু এইটো দুবাৰ নাহে। তেতিয়া আৰু যিমান পাৰা যায় আৰু কলেজৰ ওলোৱাৰ পিছত সেই বন্ধু-বান্ধৱবোৰক লগ পোৱা নাযায়তো। সিহঁতও নিজৰ নিজৰ কামত ব্যস্ত হৈ যায় বা আমিবোৰো নিজৰ নিজৰ কামত ব্যস্ত হৈ যায়।
উম উম। দিয়া নহ'লে কথা পাতি ভাল লাগিলে তোমাৰ লগত দিয়া।